হেল্ল'
হ'য়, শুনিছানে?
অ, মই শুনি আছো। তুমি শুনিছানে?
অ, এয়া শুনিছোঁ।
অ, কি কৰি আছা?
মই তোমাৰ এয়া এনে অলপ বহি আছিলো। তুমি?
অ, মইয়ো এয়া কাৰেণ্টটো গুচি গ'ল, অকমান আগফালে ওলাই আহিছো।
অ, আটছা। ভাত পানী নাই খোৱা নাই, বনাইহে আছে। তুমি খালা নে কি?
উম নাই বনাই আছে। কাৰেণ্টটো এই গলেই কি হ'ব এতিয়া ঠিক নাই।
অ তাকে কাৰেণ্টটো বৰ দিগদাৰ কৰি আছে এইকেদিন।
কি ঘৰ
ঘৰত ভালেই বাৰু সকলোৱে।
অ
মইলো বহুত দিন ফোন কৰা নাই, ফোন এটা কৰো। কিবা বিষয় এটাৰ ওপৰতে আলোচনা কৰো।
অ, ভালেই কৰিলা। তাকে কি বিষয়ত পাতিম বুলি ভাবিছা?
মই বোলো অসমীয়াৰ স্বাভিমান গামোচাৰ বিষয়ে কিবা এটা আলোচনা কৰো।
অহ, অহ। ভালেই ভাবিছা বাৰু সেইটো।
তেতিয়া আৰম্ভ কৰা তুমিয়ে দুই, তিনটামান কথাৰে।
অ তাকে এতিয়া তুমি ক'লাই অসমীয়াৰ অভিমান গামোচা বুলি। আচলতে আমাৰ গামোচাখন হল, আচলতে আমাৰ অসমৰ এটা পৰিচয়। এতিয়া গামোচা বুলি কলে মানে আমাৰ মানে অসম বুলি ক'বলে আচলতে, মানুহে গামোচা বিহু সেইবিলাকৰ কথা কয়। এতিয়া উম যি গামোচা আছিলে আহ হয় গামোচাখন মানে ব আমাৰ যি অসমৰ মহিলাসকল তেওঁলোকে ঘৰতে তাঁতশালত বয়। তাত ধুনীয়া-ধুনীয়া আহ তাত ধুনীয়া-ধুনীয়া ফুল তেওঁলোকে উঠায়।
হয়।
আৰু আগৰতে মানে এইটো গামোচাটো ব্যৱহাৰ হৈছিল অ তোমাৰ গা মুচিবৰ বাবে। মানে গামোচা চ যাৰ অৰ্থটো হৈছে গা মোচা। উ সেই নামেৰে আচলতে গামোচাখনৰ নাম ৰখা হৈছিলে।
হয়।
এতিয়া কিন্তু বৰ্তমানত ক'বলৈ গলে গামোচাখন কিন্তু এটা বিজনেচ হৈ গৈছে। তুমি লক্ষ্য কৰিছা বাৰু সেইটো।
হয়টো তুমি ঠিক কথা কৈছা। ময়ো লক্ষ্য কৰিছো বাৰু।
অ' আজিকালি কি হৈছে কিছুমান মেচিনত বোৱা কাপোৰ মানে গামোচা ইমান, মানে পৰিমণে বিক্ৰী হবলৈ লৈছে। আৰু বিশেষকৈ কিন্তু আমাৰ অসম অসমীয়া মানুহ আছে। তেওঁলোকেহে কিন্তু বেছিকে সেই মানে সেইবিলাক কিনিবলৈ লৈছে।
হয় হয়।
সেই যি মানে মেচিনত বোৱা গামোচা খিনি আছে। সেই গামোচা খিনিৰ আচলতে দুই মানে দুইটা মূৰে ফুল থাকে। কিন্তু যি অসমীয়া আমাৰ গামোচাখন আছে, সেই গামোচাখনৰ কিন্তু দুই, এতি মূৰে গ মানে ফুল নাথাকে। যিকোনো এটা এটা মূৰেহে ফুলটো থ- তাকে,
হয় হয়।
উ অ' সেই তেনেকুৱা কিছুমান কথাৰে আচলতে মানুহে মানে গামোচাক লৈ মানে বেজালি কৰি আছে। আছে সেইবোৰত কিন্তু আমি সেইবোৰ ৰক্ষা ক্ষেত্ৰত আমি মাত মতাটো বহুত জৰুৰী। কাৰণ কলাই মানে অসমীয়াৰ অভিমান গামোচা। এতিয়া গামোচা বোৰ আমাৰ যি অসমৰ শিপিনী সকল আছে। তেওঁলোকে কিমান সুন্দৰকৈ আৰু কষ্ট কৰি মানে সেইবোৰ অহ বয় কিন্তু যি অহ মেচিনত বোৱা গামোচা খিনি তেওঁ সেইবোৰ ওলোৱাৰ পৰা মানে আমাৰ শিপিনীসকলৰ মন বোৰ ভাগি যোৱাৰ নিচিনা হৈছে।
হয় হয়।
তোমাৰ বিহুৱে সবাহে দেখা যায় যে। তোমাৰ সৰুৱে মানে সৰুৱে ডাঙৰক গামোচা দি পেলাই সেৱা কৰে। আচলতে গামোচাটো আমাৰ মানে কিমান এটা গুৰুত্বপূৰ্ণ অংশ। আমাৰ কাৰণে
হয়।
তোমাৰ ৰঙালী বিহুৰ সময়তে গামোচাৰ মানে গুৰুত্ব মানে বহুত বৃদ্ধি পায় সেইটো সময়ত। ডেকা -গাভৰুৱে মানে তোমাৰ নতুন গামোচা পিন্ধে অহ মানে গাভৰুৱে তোমাৰ ডেকাজনক মানে গামোচা উপহাৰ হিচাপে দিয়ে। বয়োজ্যেষ্ঠসকলক মানে গামোচা উপহাৰ হিচাপে দিয়ে।
হয়।
তোমাৰ অসমীয়া কিছুমান নৃত্য আছে। সেই নৃত্য সমূহতো আমাৰ গামোচাৰ ব্যৱহাৰ হয় আৰু উম সেই গামোচাৰ আচলতে আমাৰ এতিয়া উ এটা কিছুমানে জীৱিকা হিচাপেও সেইবোৰ ল'ব পাৰে। এতিয়া কিছুমান ঠাইত মহিলাসকলে দেখা যায় যে ঘৰতে গামোচা তেওঁলোকে বয় আৰু বিক্ৰী কৰি তেওঁলোকৰ এ মানে তেওঁলোকে মানে পৰিয়ালটো পোহপাল দি থকা দেখা যায়। আচলতে সেইটো এটা বৰ ভাল কথা এতিয়া সৰু সিদিনা আমাৰ নিজৰ ঘৰতে মানে তোমাৰ এনেকে গামোচা বৈছিলে। তোমাৰ তাত মাত্ৰ তিনিশ টকা এটা খৰচ কৰি সেই গ কৰি পেলাই ছখন কৰি গামোচা মানে বৈছিলে আৰু সেই গামোচা খনৰ পৰা প্ৰায় তিনি হাজাৰ মান টকাত মানে আমাৰ লাভ হৈছ। আচলতে তেনেকে আছ অ' তেনেকে আমাৰ আহ শিপিনীসকলে আচলতে তেওঁলোকৰ জীৱন- যাপন চলাই আছে। গামোচা বোৱাৰ দৰে।
হয় হয়।
সেখিনিয়ে আচলতে গামোচা কথা মানে কৈ শেষ নহয়। এতিয়া তুমি কোৱাচোন বাৰু অলপমান
এতিয়া উম যদি তুমি বহুত ভাল কথা খিনিয়ে ক'লা বা তুমি বিভিন্ন ধৰণৰ তাৰ পৰা হোৱা উপহাৰ অপকহাৰ খিনিৰ কথা তুমি কলাই এতিয়া যদি আমি মূল কথাত ক'বলৈ যাওঁ গামোচা মানে কি, আচলতে অসম মানে গামোচা প্ৰকৃত হৈছে অসমীয়া তাঁতশালত বোৱা মানে উম, বগা ৰঙৰ ৰঙা ফুল বচা দৈৰ্ঘ্য দুই মিটাৰ প্ৰস্থ জিৰ' পইণ্ট ফাইভ মিটাৰ উম ফাইভ মিটাৰত কিন্তু এতিয়াতো সেই সেই জোখটোৰ প্ৰায় নাইকিয়া হৈ গৈছে। আৰু তুমি ক'লাই গামোচাৰ প্ৰকৃত অৰ্থ হৈছে গা -মোচা অৰ্থাৎ গা মুচিবলৈ তেওঁলোকে ব্যৱহাৰ কৰিছিল।
হয় হয়
এতিয়া আমি যদি গামোচাৰ ৰঙৰ কথা কবলৈ যাওঁ বগা হৈছে শুদ্ধতাৰ প্ৰতীক। আৰু ৰঙা সাহস আৰু প্ৰেমৰ প্ৰতীক।
হয়।
হয় এতিয়া যদি আৰু আমি ক'বলৈ যাওঁ গামোচাৰ বিভিন্ন ব্যৱহাৰ আছে। এতিয়া আমি ধৰি লওঁ এতিয়া প্ৰায় অসমত বিভিন্ন ধৰণৰ সন্মান জনাবৰ বাবে গামোচা আমি ব্যৱহাৰ কৰোঁ।
হয়-হয়।
তাৰ পিছত এতিয়া আমি যেতিয়া ধৰ্ম অনুষ্ঠানলৈৈ যাওঁ তেতিয়া আমি গামোচা এখন লৈ যাওঁ।
হয়-হয়।
প্ৰায় নামঘৰবিলাকত দেখোৱেই গামোচা খুটাত মাৰি থোৱা বা তেনেকুৱা ধৰণৰ আমি বিভিন্ন আমি বস্তু দেখোঁ
হয়-হয়
আৰু আমি যদি ক'বলৈ যাওঁ বিহুত প্ৰায় আমি গামোচা ব্যৱহাৰ কৰো বিহুত আচল বিহুত যেতিয়া আমি এ বিহুৱান বিহুৱাসকলে বিহুৱান হিচাপে গামোচাখন লৈ থাকে, আৰু আমি যদি এতিয়াতো প্ৰায় গামোচাৰ পৰিমানটো কমিয়ে গৈছে আহ আচলতে আগতে তেতিয়া ক ককা দেউতাহঁতে গা মুচিবলে প্ৰায় গামোচা ব্যৱহাৰ কৰিছিল কিন্তু এতিয়া বিভিন্ন ধৰণৰ লুঙি-চুঙি তেনেকুৱা ধৰণৰ বিভিন্ন বস্তু সোমাই পৰা দেখি আমাৰ গামোচাৰ ব্যৱহাৰ কমি গৈছে।
উম হয় সেইটো হয়
আৰু-আৰু যদি আমি ক'বলৈ যাওঁ খেতিয়কসকলৰ লগৰী হৈ পৰিছে গামোচা। এতিয়া এৱ এতিয়া যদি আমি চাবলৈ যাওঁ প্ৰায় কৃষকসকলে বা খেতিয়কসকলে গৰু হালৰ লগত কান্ধত এখন গামোচা বা মূৰত এখন গামোচা মাৰি তেওঁলোক ওলাই যায়। তেওঁলোকৰ ঘাম-ঘাম মুচিবৰ বাবে তেওঁলোকে গামোচাখন প্ৰায় ব্যৱহাৰ কৰে।
হয়-হয়
আৰু তুমি বিভিন্ন ধৰণৰ অৰ্থনৈতিক দিশ আৰু তুমি উদাহৰণটো তুমি ঘৰৰ ঘৰৰ মাৰ উদাহৰণটো তুমি দিলাই
এতিয়া এখন গামোচা বা গামোচা বৈ
হয়
মানে শিপিনীসকলে নিজে স্বাৱলম্বী হবলৈ শিকি আছে কিন্তু আমি এতিয়া দে দেখা গৈছে যে তুমি কলাই যে, উম এতিয়া মেচিনত বোৱা গামোচাৰ হেৰি মানে প্ৰদূৰ্ভাৱটো বাঢ়ি গৈছে বা মেচিনত এ বোৱা গামোচাৰ পৰিমাণটো বৃদ্ধি হৈ গৈছে।
হয়-হয়
সেয়াই এতিয়া মানে মা এজন শিপিনীয়ে এজনী শিপিনীয়ে যেতিয়া এখন গামোচা বয় তাৰ মূল্যটো অলপ বেছি হয় কাৰণ সেইখন হাতে বোৱা হয় কিন্তু মেচিনত যেতিয়া এখন বৈ উলিওৱা হয় তেতিয়া তাৰ তাত কষ্ট কম আৰু সেয়েহে তাৰ ম মানে দামো কম হয় যাৰ ফলত অসমীয়াই হওক বা আন কোনোবাই সেইখন কিনি পেলাই এ সেইখন ব্যৱহাৰ কৰিবলৈ লৈছে।
হয়-হয়
টোৱে অ অসমৰ অসমীয়া সমাজৰ বাবে একেবাৰেই ভাল হৈ পৰা নাই। আমি যদি আমাৰ নিজৰ স্বাভিমানকে যদি ৰক্ষা কৰিব নোৱাৰো তেতিয়া অ তেতিয়াহ'লে আমাৰ এই অসমীয়া জাতিটোৰ হবনো কি? সেয়েহে আমি সেইখিনি মানে তিৰস্কাৰ কৰি সেই মেচিনত বোৱা গামোচা খিনি তিৰস্কাৰ কৰি আমি শিপিনীয়ে হাত ৰে বোৱা গোমোখিনি আম ব্যৱহাৰ কৰিবলৈ শিকিব লাগে লাগিলে দুটকা দাম বেছিয়ে হওক। কিন্তু সেই দুটকা দাম যদি আমি বেছিকৈ দি কিনি আনো তেতিয়া সেই শিপিনীজনীৰ কিবা এটা উপাৰ্জন হব যাৰ ফলত তেওঁৰ পৰিয়ালটোক পোহপাল দিব পাৰিব বা অৰ্থনৈতিক দিশটো অলপ সুলভ সবল হ'ব, আৰু।
উম! এতিয়া আমি দেখুৱাইম আহ এতিয়াতো এইখিনি কথা হেৰি ইণ্টাৰনেট বা টিভি আদিতো দিয়ে থাকে নিউজে-চিউজে
হয়, হয়।
আৰু তুমিতো বিভিন্ন ধৰণৰ বিভিন্ন তুমিতো বহুত উপকাৰী কথাখিনি কলাই আৰু এতিয়া যদি আমি কবলৈ যাওঁ বা গামোচা আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ আমি উম মেচিনে বোৱা গামোচা ত্যাগ কৰি আমি হাতে বোৱা গামোচা লবলৈ চেষ্টা কৰিব লাগে, বা সেই শ যিসকলে গামোচা বয় তেওঁলোকে আমি উৎসাহিত কৰিব লাগে। সেইখিনি ববৰ কা ৰণে কাৰোবাৰ বাৰ্থডে হওক এনেকোৱা ধৰণৰ সেইবিলাকত আমি অন্য ক অ চকলেট আদি গিফ্ট দিয়াৰ ঠাইত আমি যদি এখন গামোচা দিওঁ তেতিয়া উম! সেই তাতো কিন্তু বিশেষ খিনি প্ৰভাৱ পৰে বুলি মই ভাবোঁ। হয়, আৰু।
আৰু তুমি আৰু এইটো তুমি যি কলা যে শিপিনীসকলক উৎসাহিত কৰিব লাগে। এই ক্ষেত্ৰত কিন্তু আমাৰ অস অসমৰ চৰকাৰ আছে তেওঁলোকে কিন্তু এই ক্ষেত্ৰত কিন্তু আগবাঢ়িছে দেই। সেইটো মানে শলাগ ল'বলগীয়া আৰু অহ তুমি এইটো কি কয় যি মেচিনত মানে কিছুমান মানুহে এনেকে কয় এ মানে যি খিনি মেচিনত বোৱা গামোচা আছে সেইখিনি তেওঁলোকে কিনি পেলাই যে তিয়া মানে গা মচিবলৈ লয় সেইখিনি আচলতে পলিষ্টাৰৰ কাপোৰৰ মে কিছুমান বেয়া কাপোৰেদি বনোৱা হয়, যাৰ ফলত কি হয় তেওঁলোকৰ গাৰ ঘাম বা এ গা ধোৱাৰ পাছত যি মানে পানী আছে সেই পানীটো আচলতে ভালদৰে তোক নাখায় তাৰ ফলত আচলতে তেনেবোৰ কাৰণত কিন্তু আমি লাষ্ট পাবলগীয়া হয় মানে সেই যি মেচিন বা যি মেচিনত বা কাপোৰ আছে সেইখিনিয়ে কিন্তু আমাক মানে কিবা ঠাট্টা কৰি থকা নিচিনা হৈছে আচলতে আমাৰ যি অসমীয়া গামোচা খন আছে কটনৰ সেই গামোচা খনে আচলতে গা মোচিলে আমাৰ গাৰ পৰা মানে পানী একেবাৰে বৰ ভালদৰে মানে টোপ খাই নাইকিয়া হৈ যায়, কিন্তু যি পলিষ্টাৰৰ মেচিনত বা কাপোৰ মানে পোচা আছে সেইখনৰ আচলতে মানে কোনো কামত নাহে আচলতে। আৰু উম মানে বৰ্তমান সময়তো তুমি দেখিছা গামোচাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো মানে অসমৰ পৰিচয় মানে উ দাঙি ধৰিছে এতিয়া দেশে সেই অনুষ্ঠানত মানে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অসমীয়া যি ডেকা সকল আছে তেওঁলোকে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত ভাগ লৈ পেলাই যি মানে গামোচাৰ জৰিয়তে তেওঁলোকে অসম ৰ মানে পৰিচয় বিশ্বৰ আগত গঢ়ি তুলিছে।
হয়।
আহ মানে তোমাৰ বাহিৰৰ পৰা যিসকল অসমলৈ পৰ্যটক আহে। তেওঁলোকেও মানে দেখা যায় যে। তেওঁলোকে স্মৃতি হিচাপে, এখন গামোচা আমাৰ ইয়াৰ পৰা কিনি নিয়ে কিন্তু। তাৰ সেই যি তেওঁলোকে গামোচাখনন যেতিয়া। মেচিনত বা যদি যেতিয়া মানে গামোচা খন কিনি নিব, আৰু তেওঁ যদি সেই গামোচা খন ভাল নাপায়। তেতিয়া আমাৰ অসমৰ পৰিচয়টো মানে, কেনেকে ৰৈ যাব কোৱাচোন বাৰু। সেইখিনি আচলতে, সেইখিনি কথা আচলতে গুৰুত্ব দিবলগীয়া।
হয়।
অ।
অসমৰ অসমৰ সেই গামোচাখন বচাই ৰখাৰ। বা, জীয়াই ৰখা দায়িত্ব আমাৰ। অসমীয়াৰে, হয় বাকী ভাল লাগিলে। তোমাৰ লগত কথা পাতি।
হয় হয় নিশ্চয়।
বিভিন্ন নজনা কথা মই জানিব পাৰিলো।
উম হয়।
হয়।
বাৰু হ'ব দিয়া।
তেতিয়া আজিলে হ'ব।
হ'ব হ'ব হ'ব।